নিশ্চয়।
শুনিছো শুনিছো মইতো শুনিয়ে থাকো ন এনিটাইম।
উম শুনি থাকিব লাগে দেই সেইবিলাক মানে। কাম চাম সদায় এক্টিভ থাকিব লাগে চিক্সসেন সদায় মানে।
এক্টিভ থাকিলে মানে মানুহ চাকচেছফুল হয়।
মানে চকচেছফুল। মানে বি পেচন বি কাম এ বি এক্টিভ।
বি এক্টিভ দিছ ইজ দা লাইফ।
দিছ ইজ দা ট্ৰুথ অফ লাইফ।
য়েছ দিছ ইজ দি ট্ৰুথ অফ লাইফ য়েছ।
আৰু হেৰি কথা। এটা কথা হ'ল নহয় গৰম কেনেকা পাইছ।
গৰম ভালেই।
ভালেই না বা যি গৰম এনেকে ক'ৰবাত সাঁতুৰিব যাবলৈহে মন গৈছে আৰু।
মই আহি গলো হাতত।
সাঁতুৰি লা নেকি?
মই মই সাঁতুৰিলো সাঁতুৰিলো।
বা এখিন লাগে ন আৰু। ডিঙিলেকে হে পুখুৰীত সাঁতুইছা পুখুৰীত নেকি পুখুৰীত। সেই লেতেৰা পানী লেতেৰা। পু পুখুই পানীও লেতেৰা অ নতু নতু। নিউ নিউ। নতুন নতুন মানে এইটো ভাল ভাল নতুন ভাল অ। হেৰি এইটো ঐ কথা এটা এই খেল যে হৈ আছে।
উম।
ফুটবল।
অ।
ৱৰ্লড কাপ ফিফা।
ই য়েছ এছ ফিফা ফিফা।
হেৰি নিউজ তাত চাব আহিবি নেকি?
অ পায়ি ন।
মানে নিপে কৈছে মোক হেৰি এইটো কি বুলি কয় তোৰ। ছেটাৰ্ডে কোনোবা এখন কৈছে মইচো ছেটাৰডে নহয় ৰাতিপুৱা। কেইটাৰ পৰা গৈছে মানে চানডে ৰাতিপুৱা ৰাতিপুৱা মানে কেইটাৰ পৰা মই ৰাতি। ই যদি মানে এটা দুটা হয় মই যাব নোৱাৰিম চাগে কাৰণ মই ইয়াত গা ধুব যাম নদীত না। সাঁতুৰিব চুইমিং ইজ ভেৰি ইম্পৰটেণ্ট ৰাতি নহয় মানে। মানে আমি শনিবাৰে থাকি দিম। চাগে মানে আৰু যদি ফিক্স হয় শনিবাৰে থাকে অ নিপঘৰ শনিবাৰে থাকে। কেইদিন ৰাতিপুৱা দেওবাৰ ৰাতিপুৱা চাৰে ছটা পৰা আছে আৰ্জেণ্টিনা কাৰোবাৰ আছে ছুইজাৰলেণ্ড নেকি।
অ অ জানো আছে নেকি কাবা।
চাই দিব পাৰিম তেতিয়া আমি ন। আহ তেনে এ সেইটো মেইন সেইটো মেইন আৰু। এ হেৰি এদিন। কি বুলি কয় এই জোতা এযোৰ লওঁ বুলি ভাবিছো স্নিকাৰ। কৰিবলৈ পোৱা নাই মানে অকমান চাগেচন অলপ দেচোন। তেতিয়া মানে অলপ মানে কেজুৱেল হয় আৰু মানে য'তে ত'তে পিন্ধাব পাৰি আৰু যাতে আৰু।
কেজুৱেল ন, কেজুৱেলত তুমি কিমান ৰেঞ্জত লাগে প্ৰাইচ?
মোৰ ইমান হেভি বাজেটো নহয় বাৰু দেই এনেই সাত আঠ হাজাৰ মানৰ ভিতৰত।
অঁ তুমি তেন্তে হেৰি এটা লোৱা, -
কি?
এই ছাম্বাজোৰ লোৱা ছাম্বা।
ছাম্বা ন, ছাম্বা টো মিলি যায় ন চবতে। মোৰ মানে এইটো পচন্দ হৈ আছিলে এ চিক্স চাৰ্জৰ পচন্দ হৈ আছিলে।
অঁ তুমি পিছত গৈ বাৰু ফটো দিবা মোক।
হা?
পিছত ফটোকেইটা দি দিবা মোক।
অঁ ফটোত ফটো দি দিম, তোমাক ফটো দি দিম ঘৰতে পিছত মই। অঁ মোৰ ফটো মানে মোৰ। এ চিক্সৰ বাৰু মানে চাম্বাৰ- মানে এডিডাছ, চাম্বাটো এডিডাছে হয় না। কোনটো মানে বেছি বেষ্ট হয় মানে স্পৰ্টৰ কাৰণে এতিয়া মানে দুযোৰ ল'ম মানে।
উম, এযোৰ এযোৰ নাইকৰ লোৱা নাইকী লোৱা।
হ'ব দে, মই তিনিযোৰ লম এতিয়া।
আ তিন যোৰ লোৱা অঁ এছ, তিন যোৰ লোৱা চোৱা নাইৰ নাই নাইক- কি যোৰ তুমি খেলিম ভাল পাবা?
নাইকীটো খেলিব ভাল।
অঁ খেলিব বঢ়িয়া পাবা, ৱান নাইক অঁ ইয়েছ নাইকি স্পৰ্ট তাপত এটা ল'বা- কেজুৱেলৰ কাৰণে চাম্বা লৈ ল'বা।
কেজুৱেল চাম্বা উম, কেজুৱেল চাম্বা এডিডাস, কেজুৱেল চাম্বা এডিডাস ইয়েছ।
আৰু এটা লৈ ল'বা উমা চুমা লৈ লবা কিবা এটা।
উমা, এই মই তোমাক থাৰ্ডটো চাগেচন তোমাক কৈ আছো হে মই, তুমি একেটাৰ ভিতৰত মোক- মানে আৰু চাই দিবা হে হেৰি ৰেটপেট।
অঁ।
নিউ বেলেন্ঞ্চ।
অঁ।
এ চিক্স, -
অঁ।
পুমা, -
অঁ।
আৰু এই এইকেইটাই আৰু হেৰি খাদিমছ।
তুমি এটা কাম কৰা তুমি এইটো লৈ লোৱা এ চিক্স লৈ লোৱা।
এ চিক্স ন, এ চিক্সো ভাল হ'ব ন।
ভালো ভালো মজা আৰু সেইটো আৰু।
মজা এ চিক্সটো। মই মানে কিবা এটা কিবা ক্লাছ এটা লাগে।
এইটোৱেটো, বাকী এতিয়া ফুটবল কেতিয়া খেলি আছা?
ফুটবল ইয়াতে খেলি আছো গাঁৱতে তোমাৰ-
সেই সেই সেইটো বেয়া কথা কিন্তু খেলিব ক বুট চখতেই লাগে।
বুটছ লাগে, গাৰ্চ চাৰ্চ পিন্ধি পুৰা এছেম্বল হৈ ল'ব লাগে মোৰ মতে দেই।
একদম পুৰা জোছ লাগে খেলিবলে, উম, সেইটোয়ে, পুৰা লাগে তেতিয়া
এইটো ত কাৰণে মই মানে, হেৰি আগতে চেগাৰজোৰ আছিলে কম দামী বেছি নহয় বাৰশ
এটা, এ, এ, এটা লৈ লোৱা হেৰি এটা, এ জোৰকিছিলে উম, এ, এযোৰ কি আছিলে
প্ৰেডিক্টৰটো পাৰি বাৰ, বেছি দাম নহয় ন?
উম, প্ৰেদিক্টৰ এটা লৈ লোৱা ছয়, সাত, আঠমান পাই যাবা।
সেই বহুত কমতে পাই যায়গে
উম পম পাবা সেইকাৰণ কৈছোঁ বেষ্ট
উ ল হেৰি নতুন এযোৰ ইণ্ডিয়াৰ লঞ্চ কৰিছে কিবা স্পাইকা নে কি বুলি তোমাৰ, সেইযোৰ কেনেকা হ'ব, কম ৰেঞ্জত হ'ব নে চাগে?
এইটো ভাল হ'ব, এইটো ভাল হ'ব, এইটো ভাল হ'ব। অ', তাৰ লুক কেইটামান ভালে আছে দেই মানে বেয়া লা
অ', ভাল লাগিছে মানে মোৰ কিবা এটা, আৰু এই ইণ্ডিয়াৰ মানে এইটো যে মল মানে, কি আণ্ডাৰ নাইনটিন ফুটবল টিমৰ কোচাৰটোৱে কিবা মানে স্পনচাৰ কৰিছে বুলি আহি
অ', অ', অ', এক ছেকেণ্ড ৰখ হা, এইটো এয়াৰবাৰ্ডছ, এয়াৰবাৰ্ডছ
উম, এয়াৰবাৰ্ডছ, এয়াৰবাৰ্ডচো ভাল
এ, ইয়াৰ বাদছ তুমি লোৱা, ব'টৰ লোৱা, ব'ট বা নয়জৰ লোৱা
এ নইছৰ ভাল নালাগে।
এ নইছৰ মই ইউজ কৰিছোঁ, মই কৈছো কোৱালিটী মজা পাবা।
কিমান নইচ পলিউচন হৈ যায় মানে।
এ, নহয়, নহয়, এইটো মজা পাবা, নহয় বা তুমি বডৰ লোৱা অ', হেমাৰো ভাল আছে, হেমাৰতো বৰ্ডৰ কম্পিটিট ন?
মানে হেৰি আৰু কম্পিটিটৰ মানে, তোমাৰ বৰ্ড আৰু হেমাৰ হেৰি জানা নে নাই পাৰ্টনাৰশ্বিপত আছে।
অ', পাৰনাৰশ্বিপ আহি গ'ল নেকি দুটা এতিয়া, অ', ফৰ্টিচিক্চ অ' কিনি লছিল ন, এই সি কিনি লছিল ন, ইয়েছ। চাইছিলোঁ, চাইছিলোঁ পাহৰিলোঁ, অ'
তুমাৰ ফটি পাৰ্চেন্ কিন লৈছে
অ', অ', ইএছ ইএছ, ইএছ, মজা, মজা, গুড, গুড।
বাকি এইবিলাক চাইছানে নাই, চাৰ্টি টাৰটিং শন নাই?
এ, চাওঁ, চাওঁ, মাজে মাজে, মাজে মাজে, মই কি সবতকে ভাল লাগে মোক আমাৰ এই যোনটো অয়ৱ সৰু ল'ৰাটো যে
অ', অ', অ'।
ইমান সৰতে সি একেবাৰে দাম বিলিয়ানী বন গৈছে দেখিছানে নাই? উম সেইতি কিন্তুেই
কিমান মানুহক সি মানে
মটিভেট কৰিছে, ভাবাচোন, সেইটোৱে মটিভেটো কৰিছে।
এই চাৰ্টে চালে যে গা পোৱা মানে কিবা মটিভেট হৈ যায় মানুহ বিলাক মোৰ মানে বহুত
নেশ গবল ন?
বিজনেছৰ কাৰণে মানে আগবাঢ়ে যাতে সৰু প্ৰজন্ম, নতুন প্ৰজন্ম বিলাক উঠি যায়। যেনে চাব লাগে মোৰ মতে চ ইণ্ডিয়া চাব লাগে, বাহিৰতো চাবলৈ মানে বহুতে মানে বুজি নাপায় না লেংগেজটো অলপ।
অ লেংগুৱেজ প্ৰব্লেম এ কথা নাই ছাপ্ত দ চাকাইেো তয়াতে
এইটো যে চাৰ্ক টাইম বাহিৰৰ বিলাক যে আমেৰিকা চামেৰিকাত যে তোমাৰ কি সৰু সৰু পোৱালে কি কি বস্তু বনাই দিয়ে ন।
অ সেইটো কৈছোঁ সেইকাৰণে বাৰে বস্তুৰ চালে আৰু ভালে পাওঁ।
আমাৰ ইয়াতো বনাই কিন্তু আমাৰ ইয়াত চাপৰ্ট নকৰে ইমান আমি চাপৰ্ট কৰি ল'ব লাগে মানে পোৱালি বিলাক এটা আগুৱাই লৈ যাবলৈ মানে এটা পথ দেখাব লাগে। এতিয়া তুমি কোনোবা এটা চাৰ্ট টেংগতে দেখিছোঁ মই এটা তোমাৰ ইমান ধুনীয়াকৈ পোৱালি এটাই কিবা এটা বনাইছিলে কিন্তু তাক ফানণ্ড নিদিলে কাৰণ তাৰ বয়সটো এতিয়া পঢ়াৰ বোলে। তাক কৈছে তই এতিয়া পঢ়া কমপ্লিট কৰ ডিগ্ৰী কমপ্লিট তাৰ পাছতহে তোক ফান দিম, সেইটো কি কথা হ'ল তাক এতিয়াই মটিভেট কৰ। তাৰ চাগে লাইন পঢ়াত নাই না।
উম তাৰ মন নাই পঢ়াত।
তেচলা নিচিনা কোম্পানী এটা বনাই দিব সি সেইটোত যদি অকল তাই গাঢি যছে এতিয়া ইলন মাছক পিছ পেলাই দিব পাৰো আমাৰ ইণ্িয়া এটা
অ সেইটোৱে সেইটোৱে।
অটমেটিক কি কি বনাই দিছে বা। হেৰি কথা এটা শুনা আৰু তোমাৰ চোলা তোলা লাগিছে
হা হা
চ'লাৰ টলাৰ লগাইছা নেকি।
চ'লাৰ টলাৰ অ ঘৰত লগাই থোৱা আছে।
লগাইছা ন, মানে কেনেকা কাম কৰে মই বুজি নাপাও বে।
চোৱা চ'লাৰটো তুমি যেতিয়া লগাবা লগাওতে অকন খৰচা আছে কিন্তু।
খৰচা আছে নেকি, মানে কিবা গভমেণ্টে চাবচিডি দি আছে বোলে।
হে সেইটোও কম নহয় বাৰু দেই কিন্তু এটা কথা আছে চ'লাৰ লগাওঁতে তোমাৰ খৰচা আছে। কিন্তু খৰচা খৰচা লগতে কিন্তু ফাইদাও আছে তুমি পিছলে ফাইলে পাবা সেইটো।
পিছলে ফাইডাৰটো কেনেকে হয়।
ফাইদা মানে তুমি চোৱা এতিয়া চান এ তাই মানে চ'লাৰলে কি কয় তোমাৰ গোটেই চানৰ জুঙিচ পাৱাৰ থাকে এনেতো মেইন পাৱাৰ তাৰ পৰা আহে চাদপা। সি এবজৰ্ভ কৰি লয় অহ, সি এবজৰ্ভ কৰি লয় সি এবজৰ্ভ কৰি সি তটো চয়াইজ তুমিতি কাৰ বিল ন তোমাৰ যিটো বনাই তাৰ বিলেই কামেই নাই তোমাৰ তোমাৰ লাইনৰ কামেই নাই।
মানে বিল বহুত কম হৈ যায় ন।
বিল অ বিল কমেই হৈ যায় বহুত কম হৈ যায়, আৰু মানে তেতিয়া মানে কি হয় হৈছে তোমাৰ এতিয়া যদি বতৰ বেয়া চেয়াও থাকে
অ
গম পাইছা বতৰ বতৰ বতৰ বতৰ বেয়া চেয়া থাকে তেতিয়া মানে তোমাৰ হেৰি কিছিলে এ তোমাৰ তাতে থাকিবই মানে তোমাৰ পাৱাৰ তাতে পাৱাৰ থাকিবই তাত।
মানে মেইন মেইন লাইনত থাকি যায় মানে ন মেইন লাইনতটো থাকিয়ে যায় কাৰেণ্টত।
অ সেইটোৱে পাৱাৰ ষ্টৰি থাকে
উম আৰে হেৰি চ'লাৰ মই মানে লগাম বুলি ভাবছো ঘৰত তোমাৰ এই টাতাটো ভাল হ'ব না আৰু নতু নতুন নতুন কিবা ওলাইছে প্ৰডাকশ্যন বেছি কিছুমানত।
চোৱা বেছ টাটা।
টাটা ৰতন টাটা জিন্দাবাদ, কিন্তু ৰ ৰতন টাটাই কিন্তু বহুত কাম কৰিছে দেই মানে মানুহজন বহুত ভাল আছিল বহুত ভাল আছিল মানুহ।
চলাই আহিলো না কিনিবলৈ মোৰ স্কুটিখননো।
ঐ তোমাৰ এখন কিহৰ আছিলে।
হুনডা।
হুনদা নেকি? হুনদা টাটা নহয় নহয়।
এই মই ইঞ্চুৰেঞ্চ ক'ৰ পৰা কৰিছোঁ বুলি ভাবিছাঁ।
এহেহে। তেনে ডেঞ্জাৰ দেখোন তেনে এই। ডেঞ্জাৰ দেখোন তেনে এই।
এই এই মই ইনডাইৰেক্টলি মই তাপাই লৈছোঁ কিন্তু।
ইাইট ত তাই পইচা দা যেতিয়াোৰ যে কিন্তু ৰাান দাদা বহুত ইনস্পায়াৰ কৰে বহুত মটিভেট কৰে কিন্তু আমাৰ ইণ্ডিয়াৰ মানুহ বিলাকে মানে বিয়া নাপাতিলে ভাবা আমাৰ ইণ্ডিয়া মানুহ বিলাক। কে কিন্তু মানে হেৰি ক'ত মানে কি বুজে মই নাজানো মেহনত খন কি ধুনীয়া এটা গাড়ী বনাইছিলে কম ৰেঞ্জত চাৰঠপৰ চাৰঠপৰ। চব মানে ষ্টেণ্ডাৰ্ড মিলাব যায়।
সেইটোয়ে তই নোৱাৰা তুমি ষ্টেন্ড মিলাবলৈ তুমি কিয় গৈ আছা ইমান এক লাখ টকা তোমাৰ বঢ়িয়া।
আম আমি সৰু পোৱালী বিলাকক উ উৎসাহ দিব লাগে মটিভেট কৰিব লাগে এতিয়া ৰটন টাটাই যেনেকে এ মানে এখন বাইকত চাৰিটা এ এটা পৰিয়াল মানে আৰু চাৰিটা মানুহ চাৰিজন মানুহ যেতিয়া গৈ আছিলে এটা এটা মতা মানুহ এটা মাইকী মানুহ এজনী আৰু সৰু পোৱালি তাত যেতিয়া গৈ আছিল বৰষুণত ভিজি আছিল সেইটো চাই পেলাই ৰতন টাটাই নেনখন উলিয়ালে কম ৰেঞ্জ
সেইটোৱে এক লাখ টকাত ভাবাচোন ইমান খিনি দিছে।
ইমান দিছে মানুহে আকৌ সেই ভেকুলী গাড়ী বুলি মানে মানে ইটিকিং। ইঞাল কৰিব তেনেকে আগুৱাই যাব নেকি কোৱা।
সেইটো অ তোমাক দিছে এখন গাড়ীয়ে।
ইমান এক লাখ টকাত গাড়ী পায় নেকি? এক লাখ টকাত গাড়ী পায় নেকি কোৱা। যিমানে জেগা নহওঁক। এই ছেকেণ্ডহেণ্ড নোপোৱা তুমি। কাগজ পাতি নথকা গাড়ীয়ে নোপোৱা তুমি মই। সেইটোৱে ক'লো। তুমি মাৰটি চুজুকি এইট হানডেত এখন নোপোৱা। আ এ কি মজা দিছে তাকো ফাষ্ট হেণ্ড। তুমি বৰষুণত এই গুচি যাওঁ বুলি কলে হ'ল মানে তুমি নিভিজা আৰু বৰষুণত। তুমি এটা মানে ফেমিলি আৰু চাৰিটা বা তিনিটা পোৱা মানুহ একে আৰামত যাব পাৰে।
আৰু ভালো গাড়ীখন।
ভাল বাহিৰত হোৱাহেঁতেন এইখন চলি গ'ল হয় মই এইটো কৈছো বাহিৰত বাহিৰত কি। নেন' নিচিনা সৰু গাড়ী নাই নে তাতকৈ সৰু গাড়ী আছে কিন্তু মানুহ বিলাকে মানে।
স্বাৰ্থপৰ মানুহবোৰ।
মানুহবিলাকে মানে কি ডাঙৰ গাড়ী মই ধনী মানুহ।
মই প্ৰশ্ন কৰি আছোঁ গৈ আছোঁ ৰহ।
উম মা। মানুহ বিলাক মানে তোমাৰ কি এইটো মানে মোৰ ডাঙৰ গাড়ী মই ডাঙৰ মানুহ তেনেকে বিছে। ভাবে তেনেকেতো নহয় না।
উম বেয়া বেয়া এইবিলাক।
বেয়া বহুত বেয়া আৰু হেৰি। এইটো কি বুলি কয় এই এচি এটা লওঁ বুলি ভাবিছো গম পাইছে নে। এচি এটা লওঁ বুলি ভাবিছো।
এই তোৰ কাম আছে কিন্তু দে।
এচিটো কিহৰ লওঁ তাকে ভাবিছো মানে চাজেচন বিলাক লাগে মানে। এল জি বেছ ন।
অঁ অঁ।
ইয়াত দুজন মানক সুধিছিলো মোক সিহঁতে এল জি কথা কৈছে বাৰু দেই।
এক চেকেণ্ড ৰখা আৰু অলপমান পাতল এই বিস্কুত এখন দি দিয়ক যাওঁ আৰু দাদা হ'বগে। অ হৈ যাব হৈ যাব। অ বিস্কুত এখন দিয়ক চোন মই খাই ভোক লাগিছে মানে এইটো বিস্কুত দিলে হ'ল কিবা এটা আৰু তই নেখাৱ বুলি কিয় কলি নহয় ইয়াতে ই আছিল যে ৰখি কিনে তাতে ভাল লগৰ বুলি।